হেল্ল'! হেল্ল'! মাহী, এ এনেই আছোঁ। তুমি?
উম, এই আছোঁ এনেই।
তুমি কি কৰিছা?
এনে
উম, পোৱালি?
পোৱালি শুলে।
উম।
উম।
এহ এহ
এই মোবাইল চাই আছে মোবাইল চাই আছে।
অ', অ'। তাকে হেৰী ৰুটি খালোঁ।
অহ'
ৰুটি খোৱা
ই পোৱালিয়ে।
পোৱালিয়ে ভাত খালে।
উম।
কি খোৱা হ'ল?
অ', চাহ খালোঁ একো খোৱা নাই এতিয়া খাম।
উঠা দেৰি নেকি?
উম, উঠা দেৰি।
অ', অ'।
মাহঁতে ভাত খালে।
অ'।
উম।
গা পা ধুৱা হ'ল?
উম? কি কৈছা, গা পা নাই ধুমহে।
উম, উম। উম, ক'বাত যোৱা প্লেনিং আছে নে?
মৰিগাওঁলে যাম নহয় আজি। আবেলি যাম নেকি আমি, তুমি আহিবা নেকি আজি?
তাকে চাওঁচোন বাও।
উম। ই পোৱালি কি কৰিছে সি
পোৱালিয়ে শুইছে।
উহ শুলে
উম
উম ভাত বনাব লৈছে
কি বনাইছ
এই কিবা কিবি
অহ'
তাকে আজি ভাত কি মমাই এই মাত্ৰ গৈছে
ভাত নিৰামিষে নেকি?
অহ অহ
ঐ নি এই নিৰ্মালি জেঠাই যে
অ
নিৰ্মালি জেঠাইহতৰ ঘৰত ভাত খাবলে মাতিছে দুপৰীয়া এই ল'ৰাটোৰ ল'ৰাটো যে ঢুকাইছিলে যে
অ' বছেৰেকিয়া।
জানো আজি কি ভালকে আজি মইও নাজানো। তাৰে কিবা খ
বছৰেকীয়াই হ'ব তাৰ ঢুকুৱা দিন হ'ল নহয়।
হ'ল দিন হেই বছৰেকীয়াই নেকি।
উম উম, তাকে এবছৰ হৈছেহে নেকি?
নহয় এবছৰ হৈ গ'ল কেতিয়াবাতে।
অ অ।
সি ঢুকুৱা তিনি চাৰি বছৰ হ'ল তো
অ তাকেইতো।
উম তিনি চাৰি বছৰ হ'ল। উম তালে যাম দুপৰীয়া। এই মাহঁতে ৰাতিপুৱা বনাইছিলে ভাত, সেয়া খাইছে।
উম উম
অ
হা হা
ৰানদোকা আছে
নাই নাই নাই
অ চুমনক লৈ যাওঁ নে কি জানো আজি
অঁ কিবা কয়
যদি তাই যায় ফোন এটা কৰিম উম
কি বা কয়
অঁ
তাৰ পৰীক্ষা কেতিয়াপৰা জানো?
গম নাপাও নহয় মই, মই শুধাও নাই যেনিবা দেই।
উম কেইদিনমান ক্লাছ হ'ব তাৰ পিছতহে হ'ব চাগে ইউনি টেষ্ট
উম
উম
বাই কালি ভিটামিন এটা দিলো
আহ গ'লা। পোৱালিটো মৰম লাগে নে?
অঁহ বিৰাট কোলি নিছিনা।
ৱাহ।
কপাল এনি টাইম কুচাই থাকে, উম। কপালখন এনিটাইম কুচাই থাকে।
কথা চথা কয় নে কিবা?
কয় এ তাৰ এবছৰ হৈ গৈছেহে। উম উম। এনেই এটা দুটা ওলাই আৰু।
উম
মা, পাপা।
ছোৱালীজনী
অ তাই কৰে বাৰু
উম
উম
ডাঙৰ হৈছে তাই
উম তাই তিন বছৰ হ'বহি নহয় এতিয়া।
উম আমাৰ ইহঁত দুটাতকে এবছৰ ডাঙৰ নেকি নহ তাই
ছমাহৰ
ছমাহৰ ডাঙৰ
উম তাই হেৰি আগষ্ট পঁচিছ তাৰিখ।
উম
এই জানুৱাৰী পঁচিছ তাৰিখ আগষ্ট।
অ
ছেপ্তেম উম আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী।
উম এই আগতে যে তোমাৰ লগৰ ছোৱালীজনী ল'ৰা এটা আছিলে যে আমি যে গৈছিলোঁ।
অ অ অ
অ সি কিমান ডাঙৰ হ'ল সি যে কিবা কথা নে কিবা নকৈছিলে নহয়।
অঁ এই হেৰি ইয়াতকে এমাহৰ ডাঙৰ পঁচিছ ডিচেম্বৰ।
অ সিও পঁচিছ উম।
পঁচিছ ডিচেম্বৰ সি
উম সিও ডাঙৰ হৈছে চাগে।
উম উম
উম
উ
কিমান মান টাইমত ধৰা তিনিটা চাৰে তিনটা মান বজিব চাগে।
জানো কেইটা বাজে আমাৰ অকন চাৰে সেই চাৰে তিনিটা, তিনটা বাজিব আৰু
উম উম
গুবু খুৰা নাযায় নেকি বেলেগে যাব চাগে।
অ অ অ কিয় বা
গুবু খুৰা কিবা হেৰি আছে নেকি জানো কি কৰে মই ইমান ভালকে নাজানো।
অঁ'।
উম।
উ উম।
কি হয়।
অ'। দেৰিকে উঠাযে টোপনি ধৰিয়ে আছে মোৰ।
এই আৰু। সেইটোৱে আদি। কেচটো কিবা মানে টোপনি ভাৱটো সোনকালে নোযোৱা নিচিনা লাগে।
অঁ।
মোৰ এইকেইদিন ইয়াত দেৰি হৈছে, এই সাতটামান বাজিয়ে আছে। কিবা টোপনি ভাৱটো নোযোৱাৰ নিচিনাই লাগি থাকে।
উম। দেৰিকে ন নটা নাবাজোতে উঠিলো বাৰু হ'লেও
উম।
উম। মামা ঘৰত, মামা ঘৰতে আছে?
নাই নাই দোকান গল।
দোকানত।
উম।
ন হ'ব দিয়া। উম।
হা? হা?
ঠিকে আছে দিয়া উ।
উম উম।